হেল্ল'।
অ' কি কৰি আছ?
এ এতিয়া উম এনে আছো। ভাত কেটা বনাংগৈ, কাপোৰ কেটামান ধুলু, এতিয়া ৰ'দ এ বওষুন দিয়া দেখি নিদিলো আকৌ এতিয়া ৰ'দ দিছে, এতিয়া তাকে মেলি পেলাই সেই ওপৰত দিব লাগে যে মই‌ আ আহা যোৱা কৰিব মন নোযোৱা হৈছে।এবাৰ সেয়া দিলো গৈ সেইখিনি। আনিলো আকৌ ৰদ‌ দিছে আকৌ দিছো আকৌ এতিয়া কাপোৰ খিনি মেলিব যাওঁ।
উম, তোৰ ভালেই হৈছে দে, তোৰ ভালে হৈছে। ওপৰত উঠা নমা কৰোঁতে এক্স
ভাল হৈছে কিন্তু আজিকালি কি হৈছে জানো গাটো অকমানতে ভাগৰ লাগা হৈছে।
কিয় খোৱাটো কমাইছা নেকি?
হা?
খোৱাতটো কমাইছ নেকি বোলো?
নেখালে ভাল হে লাগে। খাই থাক - খাই আছো কাৰণে, এইও আহিছে যে আগতে মই নাখাওৱে ৰাতিপুৱা চাহ বিস্কুট এনেকেই থাকো। এতিয়া সেহেন্তৰ কাৰণে ৰুটি বনাব লগী এতিয়া হয় যেন ইটো সিটো বনাওঁ ৰয় আকৌ নাখালেও নহয় খাই পাওঁ। এ খালেহে গাটো বেয়া লাগে মোৰ, নে খালে ভালহে লাগে।
দুপৰীয়া ভাতকেইটা খাই দিয়া পিছতহে ভাগৰ ভাগৰ লাগে। গে ন? নোখোৱালৈকেচোন গাটো ভালে লাগি থাকে। মোৰো তেনেকুৱা নোখোৱালৈকে গাটো ভালে লাগি পাতল পাতল। তাৰপিছত খাই দিয়াৰ পিছত টো এলাহ লাগিব ভাগৰ লাগিব। কি শুবলৈ মন যাব।
অ' এই এইকেইদিন মোৰ তেনেকুৱা হৈ আছে। এতিয়া ওপৰলৈ যাব মানে নো গা চা একেবাৰে
উম। ৰাতিপুৱা খোজকাঢ়িব গৈছ না নাই যোৱা আৰু
নাই যোৱা নাই ঘৰডালতে মই খোজ কাঢ়োতেই মানে আজিকালি
অ' অ'। অ' সেয়া ওপৰত উঠা নমা অ' ৰাতিপুৱা খোজ নাকাঢ়িলেও হ'ল। মই আৰু এতিয়া বৰষুণ হয়। বাট পথ সোপা বোকা হৈ আছে। ক'ত নু খোজ কাঢ়িম গৈ ভিতৰতে আধা ঘণ্টামান খোজ এটা সময়ত। ভিতৰতে খোজ কাঢ়ো। ৰাতিপুৱা তিনি হাজাৰ জাৰ, কেতিয়াবা চাৰি হেজাৰ, কেতিয়াবা পা - আজি পাঁচ হেজাৰ। এনেকে মানে খোজ কাঢ়ো ৰাতিপুৱা, আকৌ গধূলা যদি পাঁচ হাজাৰ মান খোজ কাঢ়ো।
কি ঘড়ীটো পিন্ধি লও নে মোবাইলত চাও?
অ।
এ দছ হেজাৰ কে খোজ কাঢ়িব লা- গে ন। অ সঠিকে ওলাই।তাৰপিছত ইটো সিটো কৰি থাকোনতে সেইটো বেলেগ আও ন। এনে খোজ কাঢ়াটোৱে ধৰি ল দহ হাজাৰ। কাঢ়িব লাগে। এই পংখী জনিয়ে কয় থাকে। বে
অ অ, ৰাতিপুৱা খুজটো কাঢ়িব কই লেগে, মোকো তো তাকে কৈ থাকেে, মই বোলো আহা যোৱা কবলৈ কৈ থাক, গৈ কৰি থাকোতেই মোৰ হয়।
অ। সেনেকে হব, হব হব, তেনেকেও হব। অ যিকোনো প্ৰকাৰে ধৰি ল দহ হাজাৰ খোজ কাঢ়িলেই হ'ল আ
আহিলে হ'ল আ অম মই সেইটোকে ভাবো ঘৰতোতে ইফালে বাওঁফাললে পাকঘৰ যা যাৱ ক বেদ ময় আহো আকৌ যাওঁ ওপৰত যাওঁ সেনেক কেছো মই বহুত
অ, হৈ যায় মই কাম কৰা খিনি ধৰিলও বাদ দিও আউ ইফালে সিফালে ৱা চোতালে ঘৰে যোৱা এইবিলাক বাদ দিওঁ, এনে একে নিচা আধা ঘণ্টা মান খোজকাঢ়ো
অ সেইটো খোজ কাঢ়িব দি থাকে মোক, তাকে তোন মোক সেইটো হে কৈইত মোক সেইটোকে বুজাই থাকে আমাৰ মানুহজনে, হে তেনেকে খোজ কাঢ়িলে নহব।শুই উঠিয়া, অ একেৰাহে খোজ কাঢ়ি লব লাগিব ৰাতিপুৱা উঠিয়ে।
অ
সেইখিনি বাদ দিব দিয়ে মোক এনেকে নহব নহয় ওপৰলৈ অহা যোৱা কৰি থাকিল অঁ সেইটোয়ে তাকে মই সেইকদিন খোজ কাঢ়ি থাকোতে ভাত বনাই তেতিয়া ভাল লাগি আছিলে গাটো। সেই নোযোৱাৰ পা হে বেছি ভাবিব লগা হৈছে
অঁ ময়ো এতিয়া হেৰিলৈ নোযোৱা হলো যে এই ফিল্ডত বোকা হৈ আছে। সেইকাৰণে নোযোৱা হ'লো। ফিল্ডত এতিয়াহে ভিত ভিৰতে খোজকাঢ়ো নহলে আমাৰ চোতালখন দীঘল ন এ ভাড়াঘৰ ইটোৰ পৰা আৰু আঁতৰ দলিহঁত তা ঘৰৰ বাটলেকে অ' সেইখিনি পাই মানে খোজকাঢ়ো ইয়াতে মানে আহ এঘন্টামান খোজকাঢ়ো মই ৰাতি ভাতিবেলা
উম কাঢ়িয়ে থাকিবে কাঢ়ি এ হলা দে আৰু ফিল্ডত যোৱা ঘৰত কাঢ়া তেনেকে একেৰাহে কাঢ়িব লাগে একেটাই কথা তেনেকে আমাৰ ভিতৰতে দৌৰি থাকে শুনো বাপাকে পুৰা একদম দৌৰি থাকে ভিত ভিতৰতে খোজকাঢ়ি থাকে
দৌৰো নহয় পাকঘৰটোত অ' পাকঘৰটোত দৌৰি থাকো। তিনি চাৰিবাৰমান এক মিনিট এক মিনিট মিনিটকে তেনেকৈ দৌৰোঁ। আকৌ অকমান জ জপিয়াও সেনেকে-
অ' হয় দে তই স্কিনৰ কাৰণেও কৰ শৰীৰটোৰ কাৰণেও কৰ
অ' স্কিনৰ কাৰণেও সেইশোপা হেৰি সানো আজি সানিলো আজি দৈ, আজি দৈ মালভোগ কল তাৰপিছতে বেচন তাৰ পিছত মচুৰ দালি গুৰি চাউল- ৰ গুৰি সোপা মিক্স কৰি পেলাই মুখত সানি তাৰ পিছতে পোন্ধৰ মিনিট আছো আও থাকি পেলাই সেয়া উম ধুই দিলো বাৰিত বাৰিতে মাকৈ গি মাকৈ মাকৈ কেইজোপা কাটিলো মুখত সানি লৈ পেলাই শুকাব লাগিব ন তাৰ পিছত সেইকেইজোপা কাটি লৈ অলপ পোন্ধৰ মিনিট হৈয়ে গল আও তাৰ পিছত ধুই পেলাই গা ধুইছো ছোৱা
ভাল লাগে ন স্কিনখন ভাল হৈ যায় আ
ইস্কিনখন মানে মানে কোমল কোমল হয় ভাল লাগে। গে তেতিয়া এই কেইদিনমান সানা নাছিলো নাছিলো যে কিবা মুখনন কিবা নিচিনা পাই আছিলো মই জথৱা জথৱা তাৰ পিছত আকৌ এতিয়া এই কেইদিনত সানিব উম সানিব লৈছোঁ
ভীমকলটো কেনেকে কৰিল ভীম মই এ মালভোগ কলটো গুৰি কৰি লও
অঁ অঁ গুৰি কৰি লওঁ পিটিকি উম কল নহলেও হেৰি কৰিবি কল নাথাকিলেও সদায়তো কল নাথাকে ন অঁ হেৰি এই এই দালি বেচন দিবি বেচন দি পেলাই চাউলৰ গুৰা পিঠাগুড়ি আ ধৰি ল অঁ পিঠাগুৰি অকণ দিবি বেচ বেচন অকন দিবি দি পেলাই এইয়া হেৰি দিবি গোলাপ জল দিবি
অঁ
দৈ থাকিলে বা দৈ দিলি নহলে গোলাপ দিলি এল'ভেৰা দিলি এনেকে মুখখনত সানি পেলাই হম অঁ অ' অ' উম সেইটোৱে। তাৰপিছত দি সানি থৈ দিবি পোন্ধৰ বিছ মিনিট থৈ দিবি মুখখনত আ সানি পেলাই তাৰপিছত ধুই দিব তেতিয়া মুখখন ধুনীয়া কোমল হৈ থাকে মানে।
আজি কোমল কৰিব লাগিব ৰ আজি তেনেকে বহি ৰৈ থাকা মই মানে
ৰাতিপুৱাতে অঁ মই আকৌ কাম কৰি থাকো সানি পেলাই মই ন ইটো সিটো কাম কৰি থাকো ন। বহি থাকিবলৈ কিয় লাগে এই তই সানি পেলাই তই ঘৰ কেইটা মুচিবি ঘৰকেইটা মোচালেটো পোন্ধৰ বিশ মিনিট হৈ গল তাৰপিছত গাটো ধুই দিবি আৰু তই গা ধোৱা আগতে সানি ল'বি ধৰি ল মই ঘৰতো মুচু মুচু এতিয়া সেই মুচিব লওতে তই আগ আগতে সানি ল'বি লৈ পেলাই ঘৰ কেইটা মুচি অ' তেতিয়া সেই কামটোও হ'ল আৰু মুখখনো শুকাই গ'ল। অলপ বহি থকা কাম নাই ন মোৰ তেনেকুৱা
তেনেকে কৰিছিলো আগতে তেহঁতে চবে যায়গৈ যে তেনেকে আগতে সবে স্কুল যায়। গোটেইসোপা যায়গৈ অকলে থাকো। তেনেকুৱা কাৰবাৰী কৰিছিলো কিবা খিনি সানো মুখত এ মৌ হে মৌজোল বেচ সেয়া কফি এনেকে কিবা কিনি মানে সেইবিলাকত এতিয়া আকৌ হেৰিতে দৈ গাখীৰ লগত তেনেকে বেচন দি দি এনেকে কিবা খিনি সানিছিলো কোমল হৈ যায় ধুনীয়া লাগে চাফা চাফা যেন লাগে নিজকে অঁ এহঁতে চব যাইগৈ যে অকলশৰে থাক- কো এ এতিয়া সিহঁত থাকে পাই জনঞ্জাল লাগি যায় মোৰ
এ এতিয়াহে আহিছে পূজা দেখোন পূজা আহিলেও পূজা এতিয়া শুই আছে হয় চৈলেন্দক চাহ তাহ দি ললি। দি লৈপেলা ই ত ঘৰ নোমচ জানো হে।
এ মই নুমছো নহয় কিন্তু সাৰি দিও আৰু মচি দিয়ে এফালৰ পৰা সি আৰু।
অ
এক একে টাই কথা খাওঁতেও সানিললে হল।
সানি ললে হ'ল অ। তাৰ পিছত গাটো ধুবি গোৱা সানি পেলাই চোতালখন খাইিলি তাৰ পৰা আহি গা ধুলিহি আওঁ।
অ কৰিব লাগিব দে কাইলৈ আৰু এটা শিকাই দিছে এ য়া গাখীৰ এয়া গাখীৰ আৰু এটা।
পা নহয়।
অ পালেওঁ মানে কিবা মোবাইল- তে বিজি কিবাই হপ ন
উম কিবা এটা কৰিম বুলি ধৰি ল এক্সট্ৰাকৈ টাইম নাই আওঁ তক কৰা খিনি সময়তে কৰিব লাগিব আৰু মই গা ধোৱা গা ধুই লোৱাৰ পিছত সেইবিলাক কৰিব টান পাওঁ।
অ গা ধোৱাৰ পিছত মন নাযা-
উ মন নাযায় এ নোধোৱা আগতে। সৱা চট। কি কৰিবা লাগে বাৰিঘৰ কামো কৰো গা নধ আগতে এই কেইদিন। খোৱা নাই সেই বৰষুণ যে।
অ বৰষুণ আৰু খাব এইকেইদিন সাবধান একে পুৰা জ্বৰ উঠিছে মানুহ।
অ সেয়া মাহী ধৰ ৰঞ্জনা হেৰিত গৈছে চিভিলত গৈছে।
উঠিবই নোৱাৰে বোলে তই কৰিছিলি ফোন দেখাব গৈছে একেবাৰে উঠিবই নোৱাই দুইজনে ময়ে দাঙি বনোৱাই। কাক ফোন খোজো কা ক। কোনে কলে।
ফোন কৰিছিলো মই। ৰঞ্জনা। অঞ্জনাক ফোন কৰিছিলো বোলো, ভাল ভাল পাইছনে নাই জ্বৰ? বোলো মাহীদেউ বুলে জ্বৰ কেনেকুৱা পাইছা বুলি সুধিলো? তাৰপিছত কছে আ, দুইজনী বোলে সেই চিভিলত আহিছো। মইনাই লৈ গৈছে, মইনাই। অ।
শুনা, মই মইনাকে কৈছো হা। পোৱা নাই বেমাৰী মানুহ বোলো, কি ফোন কৰিম। তাকে কৈছো আ ভাল পাইছ নে ছিল নে, তাছত মই হস্পিতালতে আছো বোলে এতিয়া, আহা আহাতে মই। তেজ পৰীক্ষা কৰিব দিছে, এতিয়া।
অঁ হয় দে, সেই বৰষুণত তিতি পেলাই আহা যোৱা কৰিলে জানোৱা নামঘৰলৈ। বৰষণ পৰি আছিলে ন সেইদিনাখন, তাৰপিছত খালী ভৰিয়ে আহা যোৱা কৰিলে, তাপা দৈ খাই দিলে। ঠা- ণ্ডা বহি গল। দুই জনি।
উম। হে খানেহে জ্বৰ উঠি গল ন। উম।দে হ'ব দে বাৰু ৰাখো ন।
দে, হ'ব দে, হ'ব দে, অ অ অ হ'ব দে। সম।